হেল্ল' উম কি কৰি আছা
এ আছো এনেই
এনেই অঁ আমাৰ মই অঁ কোৱা
শুনিছেনে নাই
শুনিছোঁ কোৱা
অঃ কি কৰি আছে বোলো
এ ভতিজাহত আহিছে কিবা এটা খাবলৈ দিছো মানে ঘৰতে বনাই দিছোঁ এবাৰ ভীমকলৰ সৈতে ভীমকলৰ জুচ বনাই দিছোঁ ঘৰত কিনি খোৱাতকৈ দিলো মানে গুটিটো নখাই যে সিহঁতে সৰু খোৱা কাৰণে ধুনীয়াকে চাকনিত চেকি গাখীৰ ঘিউ দি পেলাই বনাই দিছ
অঁ ভালে কৰিছে দিয়ক আমাৰ স্বাস্থ্যৰ কাৰণে অঁ আমাৰ স্বাস্থ্যৰ কাৰণে ইমান উপযোগী গুটিবোৰ খালে মানে বেয়াও আৰু সোনকালে সজমো নহয় ন খাবলৈও নিবিচাৰে ল'ৰা ছোৱালী বোৰে অঁ ভালে কৰিছে তাকেই দিছে গৰমত খাব লাগে তেনেকে
ঘৰুৱা উম উম এইখিনি সিহতে কিবা এটা খাওঁ বুলি কোৱা কাৰণেই মই বোলো আজি নতুন ৰেচিপি এটা বনাই দিওঁ সেইকাৰণে দিছো মই তেনেকে খাবলে কাৰণ ঘৰত বস্তু
অ ঘৰতে আমি বস্তু অ ঘৰতে বনাই খাব লাগে এ কিনি অনা বোৰ একো কাম নাই এইবিলাক ইমান মানে হেৰি দিয়া ঔষধবিলাক দিয়া
উম
খোৱা বোৱা কৰিলে
কৰিলোঁ তেনেকে আমাৰ ঘৰত হোৱা কাজ কল কলডিল এইবোৰ শা শাক খাবলৈ লাগে
অ আমি এইবোৰ খাও যেনিবা অ এইবোৰে খাব লাগে এই কিনি অনাবোৰ সাৰ দিয়া ঘৰত লগাই নে কিবা কিবি
অ খেতি কৰিছো বাৰিতে এ মানে তিয়হৰ খেতি ভাত কেৰেলা, জিকা এইবোৰ ঘৰতে কৰো মানে যি এটা দু দুটা ওলাই মানে আমি ঘৰতে খাওঁ আৰু উম মানে বজাৰতে কিনি অনা খাদ্যত ঘৰুৱা খাদ্যবোৰ
অ কিনি আন বোৰ আগদিনা আনিব আপুনি পিছদিনা গেলিয়ে যাব
উম
আকৌ অ অ আমাৰো আছে আমি ঘৰত খাব পৰাকে ঘৰতে আছে কিনিব লগ নহয় আৰু পাচলি ভাত কেৰেলা তিয়হ
উম আহ
তেনেকুৱাতে দুপৰীয়া দাইল বনালোঁ আজি মানে বনাই থলোৱা আহ ভাতকেৰেলা ঘৰুৱা খাদ্য বস্তুবিলাক ভাজিলোঁ কৰিলোঁ
মই আজি হেৰি বনালো ঢেকীয়া মচুৰ দালি নেমু চেপি দিছো ঢেকীয়া তৰকাৰী বনাইছো আজি মই আগতে ঘৰত খাই পোৱা নাছিলো ইয়াত আহিহে বনাইছোহি আপোনালোকে খাই পাইছে নে নাই ঢেকীয়া তৰকাৰী অ ভাল লাগে আকৌ গৰমত ভাল লাগিলে আজি নেমু চেপি দিছোঁ গৰম বন্ধত ফুৰিবলৈ যাবনে নাই এইবাৰ
ফুৰিবলৈ যাব লাগিব ল'ৰা ছোৱালী কেইটাক কিবাকিবি দেখুৱা পাওঁ ক'ত যাব মানে মানে হেৰি এটা কৰি আছো শিৱসাগৰ যাম বুলি
অ শিৱসাগৰ যাব নেকি অ শিৱসাগৰত বহুত আছে চাব লগা বস্তু ল'ৰা ছোৱালীক দেখাব লাগিব অ ভাল আকৌ ইমান আছে আৰু আজিকালি থকাও সুবিধা আছে নহয় তাত মানে অ হেৰি ঘৰ বনাই বনাই দিছে তাতে থাকিব পাৰে ৰাতি ৰংঘৰ কাৰেংঘৰ আহ মই অৱশ্যে যোৱা নাই শিৱসাগৰলে অঁ তলাতল ঘৰ দেখাই আনিব পাৰিব আমাৰ সেইবোৰ সেই তেতিয়া দিনতে হাঁহৰ কণী বৰা চাউল দি বনোৱা হয়নে তেতিয়াতো এইবিলাকে নাচিল ছিলে চিমেণ্ট মচলা সেই কিমান দিনৰ আগতে ৰজা মহাৰজা দিনৰ আগতেই বনোৱা এতিয়াও কিমান ধুনীয়া হৈ আছে আমাৰ বাহিৰৰ পৰা মানুহ বোৰ আহে চাবলৈ আমি এতিয়া ওচৰখিনি যাব যাবলৈ পোৱা নাই চাব যাবলৈ পোৱা নাই আজিলে উ যাবলৈ মন আছে আছে যাম যাম বুলি ভাবি আছো তেজপুৰলে গৈছো অৱশ্যয়ে অঁ যাম দিয়ক একেলগে অ তেজপুৰলে গৈছো মই তেজপুৰতো আছে হয় মাধৱ মন্দিৰ গি মাধৱ মন্দিৰ চালো অঁ চিত্ৰলেখা পাৰ্ক চালো অঁ
মহা ভৈৰৱ মন্দিৰ এইবিলাকত চালো কৰো আমি এইবাৰ মানে সেই শিৱসাগৰত যাম বুলি ভাবিছো এইবিলাক মানে হেৰি আগৰ
শিৱ অ শিৱসাগৰত আছে বহুত আছে বহুত চৰাইদেউ মৈদাম চৰাইদেউ মৈদাম চাব
যোৱা বছৰ গলো মানে গৰম বন্ধত যোৱা বছৰ গলো গুৱাহাটীত গ'লো গুৱাহাটীত গলো তাত দেখুৱালোগৈ চাইনিজ মিডিয়াম এনেকুৱা কিছুমান বস্তু সখ চাবলগীয়া বস্তু আছে ন হম এই তেনেকৈ নাই কম পৰিমাণৰ কম পৰিমাণে ইমান নাই আৰু
আজিকালি মানে সেই সুবিধাবোৰ মানে নাইকিয়া হৈছে যে খাদ্যয়ৰ অভাৱ এয়া ভাল কৈ মানে খোৱাই বোৱাই ৰাখিব পাৰিব লাগিব জীৱ জন্তুবোৰ খুব ৰাখিলে এইটো নহব সেই সেইকাৰণে মানে হেৰি হৈছে আৰু আগতকৈ আমি আমিও গৈছিলোঁ যেনিবা গুৱাহাটীলৈ চালো চিৰিয়াখানালৈ গলো অঁহ কলাক্ষেত্ৰ চালো শংকৰদেৱ কলাক্ষেত্ৰ বাকী এ জয়দৌল শিৱদৌল চাব পাৰিব শিৱসাগৰত জয়সাগৰ পুখুৰী অঁ শিৱসাগৰ বুলিলে আৰু অঁহ শিৱসাগৰত আহ চৰাইদেউ মেদাম চাব পাৰিব
চ'ৰাইটো মটামত বহুত আছে নহয় আগৰ পুৰণি মানে কিছুমান ঐতিহাসিক বস্তু তাত এতিয়াও আছে সেইবোৰ আছে ন উম
আহে নহয় চাবলে বহুত আহে অঁ পৰ পৰ্যটকসকল আহে আৰু কাজিৰঙা মানে সেইফালে গ'লে আকৌ বাটতে কাজিৰঙাখনো চাব দিলে পাৰ যায় আহ গোলাঘাটত কাজিৰঙাত আমাৰ কাজিৰঙা এশিঙীয়া গড় পৃথিৱী বিখ্যাত হয় নে বাৰু
হয় উম
কালি এই হেৰি দিছে নহয় গাড়ী বিলাক গাড়ীত উঠি তাত ফুৰিব
বাহিৰত অসমৰ বাহিৰত যোৱাত কৈ আমি
অ অসমতে আমি চাব লগা বহু বস্তু বহুত আছে আমি ইয়াতে ফুৰিব পাৰো বাহিৰলে গৈ একো মানে হেৰি নাই ইমান পইচা খৰচ কৰিবা
উম
এনে মানে দুখ কৰি থাকো মই এনে আমি ক'তো যাব নাপাওঁ বুলি আমাৰ অসমখনতে ইমান আছে বস্তু ইমান ঠাই আছে ইমান ধুনীয়া ধুনীয়া
বাক কেতিয়া
বাকী কি বুলি কয় এ এতিয়া এতিয়া কি । কৰি আছোঁ মানে আপোনাৰ লগ কথাাতি থাকোঁতে আলহী এ এগৰাকীও আহি আহিছে ৰব এই কৰি থাকোতে আলহীও আহি আছে মাতি
আলহীক শুচ্ছহাহৰ
উম বহিব দিছো কক আপুনি কি কৰি আছে
ময়ো এই আজৰি হৈ কাম বন খিনি কৰি চাহ পানী খাই উঠিছো কাপোৰ চিলাইছিলো এ আজি দিনতটো কাপোৰে চিলালো আও
অ চিলোৱা কামো কৰি আছে হুম হুম
আজৰি হৈছো অকনমান বোলো কথা পাতো এইখিনিয়ে মানে আজৰি সময় আৰু আমাৰ আকৌ কাম আৰম্ভই হ'ব অলপ পিছত বাকী আমাৰ আমাৰ মেলা হব নহয় আমাৰ মেলালৈ ওলাব এশ আহি মেলা হব নহয় আমাৰ, এ আহি আছে আমাৰ জেঠৰ সংক্ৰান্তিত আহ জেঠৰ সংক্ৰান্তিত হয়। মেলা বহুত ডাঙৰ মেলা হয়। অ ৰাতিও হব ধেৰ কিবা কিবি কিবি অনুষ্ঠান চুবুৰীয়া চুবুৰীয়ে অনুষ্ঠান বোৰ হয় আৰু মেলাও বহুত ডাঙৰ হয় ওলাব আমি একেলগে মেলা চামগৈ
দিয়ক
বাকী দিয়ক হ'ব দিয়ক ন
আহ আহ আহ আহ দিয়ক উম